অ' শুনা পাইছা নাই।
শুনিছোঁ শুনিছোঁ মই মাততটো শুনিছানে।
অ' শুনিছোঁ শুনিছোঁ, কি কৰি আছা?
এয়া তোমাৰ ভাত পানী খাই উঠি এনেই বিচনাতে বহি আছোঁ, তুমি কি কৰিছা?
অ' এই মই তোমাৰ এই অকণমান ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ, ময়ো তোমাৰ সেই ভাত চাত খাই মেলি মানে অকণ খোজ কাঢ়িবলৈ ওলাই আহিছিলোঁ। অ' বাকী খবৰ খাতি কোৱাচোন। অ', অ', আমাৰো ভালেই ভালেই বাৰু দেই। তাকে সেই আজি ফোন কৰিলোঁ মানে তোমাৰ কথা এটা আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই।
অ', অ', কি কথা?
মানে মই তোমাৰ আমাৰ গাঁৱতে দেখিছো গম পাইছানে, তোমাৰ মানে সৰুৰ পৰা বহুত ভাল ভাল ল'ৰা ছোৱালী আছিলে।
অ'।
তোমাৰ কি হ'ল ল'ৰা ছোৱালীবিলাক বহুত ল'ৰা ছোৱালী তোমাৰ বেয়া দিখে আগবাঢ়ি গৈছে নহয় গম পাইছা নাই নে, মানে বেয়া পথলৈ গুচি গৈছে গুচি গৈছে নহয়।
উম।
তাৰ মানে কি হয় তোমাৰ মই বহুত লগৰ বিলাক দেখিছোঁ। তাৰ মানে এনেকুৱা খুব বেয়া সংগত লগত মানে ঘূৰি ফুৰে, মানে বেয়া বন লগত ঘুৰি ফুৰে, যাৰ ফলত মানে সিঁহতি তোমাৰ, এতিয়া তোমাৰ মানে বেয়া হৈ পৰিছে।
হয় হয়।
এতিয়া মই তোমাক মানে প্ৰশ্ন এটা সুধিম বুলি ভাবি আছিলোঁ গম পাইছানে। ধৰিলা মই মানে ইমান বেছি নাজানো। মানে সেই তাৰ কাৰণে মই তোমাৰ পৰা অকমান মানে জানিবলৈ বিচাৰিছোঁ। ধৰি লোৱা এতিয়া বেয়া সংগৰ এটা কিমান ডাঙৰ মানে এটা বেয়া সংগৰ পৰা তোমাৰ এজন ভাল মানুহৰ মাজত কি কি প্ৰভাৱ পৰিব পাৰে, তোমাৰ কি কি প্ৰভাৱ পৰি পাৰে তাৰ বিষয়ে অকণমান জানলৈ বিচাৰিছোঁ।
উম, এতিয়া আচলতে কি হয় আমাৰ যি সংগ থাকে। মানে ধৰা আমি বন্ধু বুলি ক'ব লাগিব। আমাৰ সংগই আচলতে কি কৰে মানুহৰ চৰিত্ৰৰ ওপৰত মানে বৰ বেয়াকৈ প্ৰভাৱ পেলায়। আচলতে বেয়া প্ৰভাৱ বুলি নকওঁ কিন্তু মানে এ, প্ৰভাৱটো পেলাই, মানুহৰ চৰিত্ৰ আৰু আচৰণৰ ওপৰত মানে প্ৰভাৱ পেলোৱা দেখা যায়, এতিয়া কি হয় সংগ যদি তোমাৰ সেই সংগ খিনি যদি ভাল হয়। তেনেহ'লে ভাল প্ৰেভাৱ পেলাব। কিন্তু যদি সংগ খিনি বেয়া হয, কু সংগ হয় তেনেহ'লে কিন্তু কি হ'ব সেই প্ৰভাৱ খিনিও কিন্তু বেয়া হ'ব। এতিয়া আমি তাৰ ক্ষেত্ৰত বিভিন্ন বস্তু আমি দেখা পাওঁ এতিয়া আমাৰ ধৰা এতিয়া বৰ্তমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে, কি কৰে বেয়া সংগৰ লগত ঘূৰি ফুৰে যাৰ ফলত কি হয় একদম প্ৰথম কথা তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহটো একেবাৰে নাইকিয়া হৈ যায়। মানে কি হয় তেওঁলোকে কি বেয়া সংগটো আচলতে কাক কয় মানুহে এজন মানুহে এজন ল'ৰাক বেয়া বুলি কেতিয়া ক'ব যেতিয়া তেওঁলোক পঢ়া শুনাৰ ক্ষেত্ৰত বেয়া হৈ যাব। তেওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰ বেয়া হ'ব তেতিয়া তেওঁলোকক বেয়া বুলি ক'ব। সেই ক্ষেত্ৰত কি হয় এজন ভাল ল'ৰা যেতিয়া বেয়া সং লগত পৰে, তেতিয়া কি হয় প্ৰথমতে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি একদম মন নবহে। এজন ভাল মানে পঢ়াত চোকা ল'ৰা ছোৱালীও কি হয় পঢ়াৰ ক্ষেত্ৰত এক্দম এ তোমাৰ মন নবঢহা হৈ যায় তাৰ লগতে আমি যদি চাওঁ বেয়া সংগৰ লগত যেতিয়া তুমি ঘূৰিবা তেতিয়া কি হব আমাৰ একদম সময় নষ্ট হ'ব কাৰণ তেওঁলোকে একো একো লাভৰ কাম নকৰে এনেই দিনটো য'ত ত'ত ঘূৰি ফুৰিব চাইকেল লৈ ঘুৰিব বাইক লৈ ঘুৰিব তাৰ পিছত এনে য'ত তত বহি আড্ডা মাৰিব যি কথা দ অদৰকাৰী কিছুমান কাম কৰিব যাৰ ফলত কি হয় আমাৰ সময় নষ্ট হয় আৰু কি হয় এই এইবিলাক কাম কৰিলে আচলতে আমাৰ এই অভ্যস বিলাক বেয়া হৈ যায় এজন ভাল ল'ৰা যিখিনি ভাল অভ্যাস সেইখিনি বেয় লৈ ৰূপান্তৰিত হবলৈ ধৰে দিনে দিনে তাৰ ওপৰত ধৰা এতিয়া ভাল ল'ৰা এজনৰ যেতিয়া বেয়া লগত ঘূৰিব তেতিয়া তাৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰা দেখা যায় মানে ধৰা এতিয়া কি হব সেই বেয়া ল'ৰা ছোৱালী খিনিয়ে খুব মিছা কথা কয় খিনি আমি মানে খুব দেখো আৰু তেওঁলোকে কেতিয়াও সঁচা কথা নকয় এজন ভাল ল'ৰা যেতিয়া বেয়া সংগত পৰিব তেতিয়া কি হব সেই সেই ভাল জনেও মানে মিছা কথা কবলৈ শিকিব এ ঘৰৰ মানুহক বিভিন্ন ধৰণৰ মিছা কথা কব কেতিয়াবা সঁচাটো মিছা বুলি কব আৰু কি হব তেওঁলোকৰ যিসমূহ আচৰণ সেই আচৰণ সময়ত দিনে দিনে মানে বেয়া হৈ গৈ থাকিব আচলতে তেওঁলোকে বৰ অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰিব আমাৰ সমাজত যি লোকক মানে কি বুলি কোৱা হয় আচল্ততে যি লোকে অসৎ আচৰণ কৰে তেওঁলোকক আচলতে অস অসভ্য বুলি কোৱা হয় সেই ক্ষেত্ৰত চাবলৈ গলে এজন ভাল ল'ৰা ওৰত কেনেকুৱা ধৰণে মানে প্ৰভাৱ পেলাই বেয়া সংগই সেইটো আমি ইয়াৰ ধৰণে মানে জল পট পট আমাৰ চকুৰ আগত সেইখিনি মানে ফুটি উঠিছে আৰু কি হয় তেওঁলোকৰ মানে যিখিনি শৃংখ শৃংখলাবদ্ধতা থাকে সেই ভাল ল'ৰা ছৰা খিনিৰ যিখিনি শৃংখলাবদ্ধ থাকে সেইবিলাক মানে দিনে দিনে নাইকিয়া হৈ গৈ থাকে মানে সেই শৃংখলাবদ্ধ খিনি আচল আচলতে ভংগ হৈ যায় সেই ক্ষেত্ৰত মানে বেয়া সংগই এনেকুৱা ধৰণৰ কিছুমান কু প্ৰভাৱ পেলায় আৰু কি হয় তোমাৰ পৰিয়ালৰ লোককে হওঁক বা শিক্ষকে হওঁক আৰু কি হয় আমাৰ সমাজৰ লোকসকলৰ ওপৰতো কি হয় সেই ল'ৰাজনৰ ওপৰত চকু পৰে যিবোৰ কুসংগৰ মানে বেয়া সংগ থকা যিবোৰ ল'ৰা ছোৱালী সেইবিলাকৰ ওপৰত কি কৰে কোনো মানুহেও বিশ্বাস কৰিবলৈ মানে বৰ টান পায় কাৰণ তেওঁলোকে প্ৰসংগই কি কৰিব একদম বহুত বেয়া বেয়া কাম কৰে বা এজন ভাল লৰাকো বেয়া দিশলৈ লৈ গৈ থাকে যাৰ ফলত কি হয় মানুহে তেওঁলোকৰ ওপৰত বিশ্বাস নকৰাৰ লগতে তেওঁলোকৰ প্ৰতি যি মৰম দয়া আছিলে সেইখিনিও দিনক দিনে নাইকিয়া হৈ গৈ থাকে মানে ধৰ কেনেকুৱা ধৰণৰ বেয়া কেনেকুৱা প্ৰভাৱ পেলাই তাৰ ক্ষেত্ৰত যদি আমি চাওঁ এজন ভাল ল'ৰা কি কৰিব বেয়া বস্তু খাবলৈ শিকাব তাৰপিছত বেয়া বেয়া কথা শিক
উম
বা মানুহৰ ওপৰত যিখিনি ব্যৱহাৰ সেইখিনি দিনক দিনে বেয়া কৰি দিব আৰু কি হয় আজিকালি কুসংগ বিলাকে কি হয় খুব কাজিয়া কৰা দেখা যায় য'ত ত'ত অদৰকাৰী মাৰপিত যাৰ ফলত কি হব এজন ভাল ল'ৰাও তেওঁলোকৰ লগত যেতিয়া ঘুৰিবলৈ লব তেওঁলোকেও এইবিলাক দেখি দেখি সেইবিলাক শিকিবলৈ লব আৰু এনেও মানুহৰ ক্ষেত্ৰত চাবাচোন এটা ভাল বস্তুতকৈ কিন্তু এটা বেয়া বস্তু লৈ তেওঁলোকে অতি সোনকালে আকৰ্ষিত হৈ পৰে সেই ক্ষেত্ৰত কি হয় সেই ভাল ল'ৰাজনেও হয়তো সেই তেওঁলোকৰ লগত থাকি থাকি কি এনে অদৰকাৰীকে যাক তাক বেয়াকে কব তাৰ পিছত তোমাৰ কাজিয়া লাগিব মাৰপিত কৰিব যাৰ ফলত কি হয় তেওঁলোকৰে নষ্ট হয় এ যাৰ ফলত কি হয় যিজন ল'ৰা এটা সময়ত সমাজৰ আটাইতকৈ মানে ভাল ল'ৰা আছিলে, সেই ল'ৰাজনে কিন্তু পৰৱৰ্তী সময়ত কি হয় আটাইতকৈ বেয়া লৰা লৈ ৰূপান্তৰিত হয়, কিন্তু সেইখিনি কথা মানুহে মানে ধৰা বুজি পাই কিন্তু লৰাটোৱে বুজি নাপায় যে মই এনেকুৱা নাছিলোঁ। মোৰ ধৰা আগতে মোৰ চৰিত্ৰটোৱে বেলেগ আছিলে, কিন্তু বৰ্তমান মই এই লগৰ কেইটাৰ লগত থাকি যে মোৰ এই স্বভাৱটো বেয়া হৈ গৈছে সেই কথাটো কিন্তু উপলব্ধি নকৰে, এতিয়া ধৰা বেয়া সংগৰ ফলত আমাৰ ধৰক কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে। তাৰ ওপৰত মই আৰু কিছুমান কথা জানো বাৰু।
অ'।
নিজৰে লাজ লাগে, তেতিয়া ধৰা এই ক্ষেত্ৰত মই যিখিনি কথা ক'ব পাৰোঁ তাৰ ভিতৰত দুটামান তোমাক কৈছোৱে বাৰু এতিয়া সেই ক্ষেত্ৰত তুমিওতো কিছুমান কথা জানা। যে কুসংগ বা বেয়া সংগৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ আছে, এতিয়া তুমি মোক দুটামান কথা ক কোৱাচোন বাৰু মানে তাৰ পৰা হয়তো মইও জানিব পাৰিম দুই এটা কথা?
দেই হ'লেওঁ মই তাৰ লগতে কিছুমান কথা মই সহযোগ কৰিবলৈ বিচাৰিছোঁ দেই। এতিয়া ধৰি লোৱা আমি সদায় এজন ভাল সংগ বিচাৰিব লাগে গম পাইছানে?
হয়।
এতিয়া কি হয় এজন ভাল সংগত মানুহে বা এজন ভাল বন্ধুৱে কি কৰিব। মানুহক উন্নতিৰ পথত আগুৱাই নিয়ে গম পাইছা নে নাই? কিন্তু এতিয়া আমি তোমাৰ যিটো কথা পাতি আছোঁ। বেয়া সংগ কথা, গম পাইছা নে নাই? বেয়া সংগয়ে কি কৰে গম পাইছানে? মানুহক তোমাৰ এবাৰ এজন বন্ধুক তোমাৰ ধ্বংস পথলৈ ঠেলি দিয়ে। গম পাইছা নাই? এ তোমাৰ অসমীয়াতটো কথাষ থা আছে তুমি শুনি চাই চাগে, যেনে সংঘ, সংগ তেনে ৰং, গম পাইছা-নাই? এতিয়া তোমাৰ সেই মানুহ বিলাকে কি কৰে আজিকালি, তোমাৰ মানে এব বন্ধুবিলাক এনেকে তোমাৰ বন্ধু পাতে, বন্ধু পতাৰ পিছত কি কৰে তোমাৰ এজন ভাল মানে, মানুহক তোমাৰ সেই মানে তোমাৰ বেয়া বস্তুবিলাকৰ সতি-প্ৰতি মানে উৎসাহ যগ ই গম পাইছা- নাই? এনে ধৰি লোৱা তোমাক মানুহৰ তোমাৰ পইচাৰ প্ৰতি তোমাৰ ইন্টাৰেষ্টটো বেছি দেখাব।
হয়।
বা ধৰি লোৱা তোমাৰ মানুহক, মে-মানুহজনক তোমাৰ অসৎ কামৰ প্ৰতি তোমাৰ বেছি মানে গুৰুত্ব প্ৰদান কৰিব। তাৰ মানে ক্ষতিপ, মানে যিবিলাক ধৰি লোৱা তোমাৰ ক্ষতিকাৰক কাম।
হয়।
এই ক্ষতিকাৰক কামবিলাকৰ প্ৰতি মানে উৎসাহিত কৰে, গম পাইছা নাই? এ, তাৰ ফলতে মানে সেই তোমাৰ বন্ধুজনো লাহে-লাহে তোমাৰ বেয়া সংগ লৈ ৰূপান্তৰিত হয়গে, পাইছ-নাই বেয়া মানুহলৈ ৰূপান্তৰিত হয়গে। আচলতে যোনবিলাক মানুহে, আচলতে তোমাৰ সেই নিজৰ বন্ধুক, বা তোমাৰ এজন মানুহক, এই বেয়া কাম বিলাক কৰিবলৈ উৎসাহ জগাই, সেইবিলাককে আচ বেয়া সংগ বুলি কয় গম পাইছা নাই? তোমাৰ, এন্দুৱা-নোকোৱা যদি তোমাৰ এনে তোমাৰ বেয়া সংগৰ লগত যদি তুমি থাকা, তেনেহলে কি হ'ব তোমাৰ অ', ধৰি লোৱা মিছা কথা ক'বা, ক'বলৈ ল'বা তুমি এবাৰ ধৰি লোৱা তুমি যিকোনো নিয়মবিলাক নামানিবা, গম পাইছা নাই? তোমাৰ বেলেগৰ প্ৰতি তোমাৰ হিংসা হ'ব, হিংসা ভাৱ হ'ব। এ, তেনেকুৱা ধৰণৰ আচৰণ বিলাক আহি পৰিব তোমাৰ গাত গম পাইছা নাই? সেইকাৰণে আমি কি কৰিব লাগে? আমি বেয়া সংগৰ পৰা যিমান পাৰোঁ, সিমান দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে, এতিয়া মানে কি গম পাইছা নাই? এতিয়া তোমাৰ তুমি ধৰি লোৱা নিজে গমেই নাপাবা যে তুমি-তাএ এজন বেয়া সংগৰ লগত থাকি তুমি যে বেয়া হৈ, হৈ গৈ আছা দিনে, দিনে সেইটো কিন্তু তুমি অনুভৱেই নকৰিবা। কাৰণ কেলে কৈছো তোমাৰ সেই বেয়া মানুহজনে তোমাক মানে একে চালে তোমাক বেয়া কৰি নিদিয়ে গম পাইছা নাই। তোমাৰ লাহে লাহে ধীৰে ধীৰে মানে মানুহক ভাল অভ্যাসবিলাক মানে সলাই দিয়ে মানুহৰ, ভাল সৎ অভ্যা সলাই মেলি তোমাৰ বেয়া অভ্যাসবিলাক মানে, তোমাৰ লাহে লাহে শিকাই থাক যাৰ ফলত কি হয় মানুহজন তোমাৰ অ' বেয়া পথ বিলাক বিচাৰি লয় মানুহবিলাকে, মানুহজনে তোমাৰ বেয়া কাম বিলাক কৰিবলৈ উৎসাহ পায়।
হয়।
গম পাইছা নাই, গতিকে সেই ক্ষেত্ৰতে কি হয়গে তোমাৰ এজন তোমাৰ বেয়া মানুহে বা তোমাৰ, বেয়া সং সম্পূৰ্ণৰূপে বেয়া পথলৈ ঠেলি দিয়ে, মানে মানুহজনক তোমাৰ চেঞ্জ কৰিবাই পেলাই একেবাৰে গম পাইছা, এতিয়া তোমাৰ চাবা সং-সংগৰ মানে বহুত মানে কু প্ৰভাৱ আছে দেই ভাল প্ৰভাৱৰ কথা কোৱা নাই। তোমাৰ এজন বেয়া সংগই তোমাক কি কৰিব গম পাইছানে, তোমাৰ যিখিনি ভাল অভ্যাস সেই ভাল অভ্যাসখিনি তোমাৰ চেঞ্জ কৰি দিব গম পাইছা নাই, ভাল অভ্যা তোমাৰ চেঞ্জ কৰি মেলি তোমাৰ বেয়া অভ্যাসখিনি তোমাৰ মানে তাত দি দিব গম পাইছা নাই। আকৌ ধ-ধৰি লোৱা তোমাৰ তুমি যেতিয়া এজন বেয়া সংগৰ লগত থাকিবা, তেন্তে কি হ'ব তোমাৰ পঢ়া শুনাৰ প্ৰতি ইটাৰেষ্টটো কমি যাব, একেবাৰে মানে তোমাৰ পঢ়িবলৈ মানে মনে নাযাব। তাৰপিছত তোমাৰ সেই বেয়া সংগই কি কৰে তোমাৰ সময় অপচয় কৰাব হয়ে নহয়। তুমি ধৰি লোৱা তুমি এজন যদি বেয়া সংগৰ লগত থাকা। তেনেহ'লে তোমাৰ সময়টো অপচয় হ'ব গম পাইছা নাই, আকৌ তোমাৰ সেই এনেকুৱা হয় তোমাৰ অ' কিছুমান ল'ৰা ছোৱালীয়ে বেয়া সংগৰ লগত থাকি থাকি কি কৰে এই পিতৃ মাতৃ কথাও শুনিবলৈ মন নকৰে। আৰু তোমাৰ এই বিদ্যালয় বিলাকত তোমাৰ শিক্ষক শিক্ষয়িতীৰ কথাও মানে নুশুনে গম পাইছা নাই। সিহঁতৰ কথা মানে পিতৃ মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰী কথাবিলাক অৱজ্ঞা কৰে মানে গম পাইছানে। আৰু তোমাৰ কি হয় তুমি যদি বেয়া লগত থাকা তোমাৰ কিন্তু লাভ নহয় একেবাৰে লাভ নহয়। তোমাৰ যিবিলাক ভাল অভ্যাস সেইবিলাকো তোমাৰ বেয়া মানে পৰিৱৰ্তন হৈ যাব, আকৌ তোমাৰ খং বাঢ়ি যাব। বেলেগৰ প্ৰতি তোমাৰ হিংসা বাঢ়ি যাব, গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ মানে এজন, মানে তোমাৰ বেয়া বন্ধুৱে
হয়।
মানে বেয়া কৰি তুলিব পাৰে তোমাৰ যিটো পাৰ্চনেলিটি, সেইটো তোমাৰ একেবাৰে বেয়া কৰি দিব গম পাইছা। আৰু তোমাৰ ইয়াৰ ওপৰত তোমাৰ ধৰি লোৱা শিক্ষাৰ ওপৰতো বহুত প্ৰভাৱ পৰে। এজন বেয়া সংগই তোমাৰ শিক্ষাৰ ওপৰতো বহুত বেয়া প্ৰভাৱ পেলায়। তাৰ লগতে তোমাৰ সেই আমাৰ পৰিয়াল গম পাইছা নাই পৰিয়ালটোৰ ওপৰতো বহুত বেয়া প্ৰভাৱ পেলায়, আৰু তোমাৰ মানে বহুত- বহুত মানে বেয়া প্ৰভাৱ পেলায় এতিয়া মই তোমাক গোটেইখিনি শেষ কৰিব নোৱাৰোগৈ কৈ কৈ। বুজাবগে নোৱাৰিম, কিন্তু মই হ'লেও তোমাৰ থুৰতে কৈ থৈছো গম পাইছানে তোমাৰ সেই এজন বেয়া সংগই তোমাৰ সমাজৰ ওপৰতো বহুত প্ৰভাৱ প্ৰভাৱ পেলাই বেয়া প্ৰভাৱ পেলায়, আকৌ সেই সেই সেইখিনিয়ে মই তোমাক কথাখিনি কৈছোঁৱেই, আৰু তোমাৰ কি হয় গম পাইছ নাই। এতিয়া আমি প্ৰথম কথা আমি এটা গুৰুত্ব দিব লাগিব, আমি বেয়া সংগবিলাকৰ পৰা কেনেকৈ দূৰত থাকিম।
অ', অ'।
বেয়া সংগই তোমাৰ গোটেই অ' তোমাৰ ভাল অভ্যাস খিনিতো যিহেতু চেঞ্জ কৰি দিয়ে তোমাৰ মানুহজনক তোমাক বেয়া মানুহ কৰি দিয়ে, গতিকে আমি প্ৰথম কথা আমি এজন বন্ধু বনাওঁতে সদায় আহ ভাল চৰিত্ৰ বন্ধুক আমি আচলতে বনাব বাছনি কৰিব লাগে, গম পাইছে নাই। এতিয়া বহুত মানুহে বন্ধু পিনে তোমাৰ এনেকে তোমাৰ চিনাক্ত কৰিব নাজানে। বা বন্ধু বাছনি কৰিব নাজানে যাৰ ফলত তেওঁলোকে বহুত মানে ল'ৰা ছোৱালীয়ে বেয়া বন্ধু পাইগে তাৰপিছত তোমাৰ পিতৃ মাতৃ আৰু শিক্ষকৰ পৰামৰ্শ শুনিব লাগিব, গম পাইছা নাই, তেতিয়া কি হ'ব তুমি বেয়া বন্ধু